অ অহ কি কৰিছা? এই মই আছো আৰু তোমাৰ ফোনটো পাই পেলাই বুলোঁ, বা বহুত দিনৰ পিছত কি মন গ'ল বা?
আচ্ছা নাই তোমাৰ কাম বিলাকত ব্যস্ত হৈ থকা হয় যে, অকমান সৰু সৰুকে তোমাৰ হাতৰ কাম কিছুমান কৰি থাকো।
অ, এ এনে কি কৰি আছানো তুমি?
এই, তোমাৰ এতিয়া বৰ্তমান হেং, হেংগিং এখন বনাই আছিলো।
অ মানে কেনেকে বনোৱা তুমি? মই মই ধৰিব পৰা নাই তুমি মোক বুজাই দিবাচোন। মই দেখো বাৰু কিছুমান। তোমাৰ এনে, ফটোটো দেখো। সময়, কিন্তু, মই নাজানো আকৌ এইটো বিষয়ে একো।
মানে তোমাৰ কি হয়, কাৰ্ডবৰ্ড কিছুমান থাকে তেনেকুৱা, তাত তুমি ধৰিলোৱা ক্লে দি পেলাই বনোৱা হয়।
অ,
ক্লে, কালাৰ। তোমাৰ তেনেকে ইউচ কৰি পেলাই ক্লেত চেপ দিব লাগে, ক্লেতো মানে ফাৰ্ষ্ট ধৰি লোৱা মেল্ট কৰি পেলাই, বস্তুটো তোমাৰ তাত চেপ দি পেলাই বনোৱা হয়। তাৰ পা ধৰি লোৱা যিটো থিমৰ ওপৰত বনোৱা। হয় আৰু যেনেকে বনাবলৈ দিয়ে ধৰি লোৱা তেনেকে, বনাও, তেনেকে মানে বেলেগ, বেলেগকে আইডিয়া,
এ, এনে কি কি বনোৱা তুমি?
মই ৱাল হেংগিং, তাৰপিছত জুৱেলাৰী। তাৰ পৰা, তোমাৰ মানে অসমীয়া গহনা, তাৰ পিছত তেনেকুৱা সেই হেংগিং খনৰ পিছত এনেকুৱা হেংগিং বনাও।
অ, অসমীয়া গহনা এনে কি কি বনোৱা?
অসমীয়া গহনা মানে ধৰি লওক তোমাৰ কাপোৰ দিও বনাও, বা ক্লে দি পেলাইও বনাও।
বৰ ভাল লাগে দেই অসমীয়া, গহনা বিলাক।
তাকে, তোমাৰ তেনেকে বনাও।
মোৰ বৰ ভাল লাগে, মোৰ শিকিব মন যায় জানা, কিন্তু মানে এ অকমান আৰু মানে
উম, বুজি পাইছো সেইটো হয় বাৰু। এনেও হ'লে তোমাৰ পৰীক্ষা আছে। শেষ হোৱাৰ পাছত তেনেকে এনেই থকা সময়কন আৰু ব্যস্ত হৈ থাকোঁ।
অ' তোমাৰ ওচৰতো কেতিয়াবা শিকিব যাব পাৰিম মই হয় নাই?? মোক এ এতি এ দিনতে শিকিম নে? নে টাইম লাগিব?
অকমান টাইম লাগে আৰু এদিনতে তোমাৰটো গোটেই খিনি শিকি
আৰু তুমি গামোচাত বনোৱা যে সেইটো কাটি লৈ পেলাই কিবা ডাঠ কাগজত লগোৱা নে?
অ' তোমাৰ ডাঠ কা মানে কাগজ মানে ডাঠ কাগজ কাটি লওঁ। বা নহলে তোমাৰ এনেকুৱা, বহুত টাইপৰ কিছুমান চেপত থাকে সেইবোৰ
এ এনেই আকৌ, কিনিবলে আকৌ এই কাপোৰে বনো, গামোচাদি বনোৱা খিনি জুৱেলৰী খিনি বহুত দাম লয় আকৌ হয় নাই বাৰু?
অ তো, তোমাৰ কাৰণ গামোচা খনতে বহুত দাম লৈ লয় ন। আৰু তেনেকুৱাত এখন গামোচা গোটেই, কাটি দিয়া হয়। অকমান কাটি দিয়া পিছত, তো সেইখন ধৰা ইউজ নহয়ে আৰু তাৰ ওপৰৰ ইঞ্চি তোমাৰ বনোৱা মেলোৱা ধৰা কষ্ট কষ্ট খিনিও থাকে যে উপায় নাই চলে কিন্তু, এনেই ধৰক ঘৰত পৰা তুমি আৰু, তেনেকেই ইমান হেৰিটো কৰিব নোৱাৰা ন?
অ'
বনোৱা হয়, তোমাৰ বনাবলৈ ইমান মানে কঠিন নহয়, তুমি চেষ্টা কৰিলে পাৰিবা।
অ, চেষ্টা কৰিব লাগিব এ, বেলেগলে নহ'লেও নিজলৈকে বা নিজৰ ঘৰৰ মাহঁতলৈকে।
সেইটোৱে আৰু তুমি অইনটো নহলেও তুমি, তুমি ধৰি লোৱা ব্যৱসায় বুলি নহয় আৰু তুমি এনেই বনালে কেতিয়াবা তুমি ধৰি লোৱা কাবাক গিফট এটা দিবলেকে,
অ' সেইটোৱে, সেইটোৱে আৰু হাতে, হাতে কৰা কাম খিনি বেছিহে ভেলো থাকে। বেছি, মানুহে বেছি ভাল পাব।
তুমি কিবা এটা কিনি তুমি চাবাচোন, দিয়া সেই বস্তুটো ইমান গুৰুত্ব নিদিয়ে। যিমান তুমি বনাই মানে দিলে ভাল পায়।
সেইটো হয়।
আৰু, তোমাৰ বস্তু
অ বস্তুখিনি গোটাই ল'ব লাগিব, ফাৰ্ষ্টতে তুমি এটা কাম কৰিবা লিষ্ট খিনি বনাই পেলাই মোক দিবা তেতিয়া মই চেষ্টা কৰিম আৰু।
উম ঠিক আছে ঠিক আছে মই তোমাইক দিম দ ভাল ভাল তোমালোকৰ ভালনে সবৰে?
উ ঠিকে আছে। আছো আৰু, আৰু ইমান উম, গৰম পৰিছে আৰু
তাকেহে এইকেইদিন বৰ গৰম পৰিছে। বাকী তুমি এনে ঘৰতে কিবা বনোৱা নেকি?
মই বনাও মাজে সময় কিন্তু এতিয়া অকনমান বাদ দিছো আৰু। মই গ্লাছ পেইন্টিং বনাইছিলোঁ।
আচ্ছা।
এইটো কাম কৰি মই বৰ ভাল পাওঁ। কিন্তু এতিয়া মানে কৰা নাই আৰু বহুত দিন আকৌ মন গলে কেতিয়াবা কৰিব পাৰোঁ। বস্তু খিনিও লাগে নহয় অনা হোৱা নাই।
গম পাইছো
এই পঢ়া শুনাৰ বস্তু খিনি আনোতেই টাইমটো সময় গুচিয়ে যায়গৈ আৰু। নাই ইটো সিটো পইচা পাত লাগে নহয় যথেষ
উ ঠিক সেইটোয়া আৰু তোমাৰ এ তুমি খিনি কৰিম বুলি ভাবিলে তুমি প্ৰথম তোমাৰ ইয়াত পইছাটো বহুত সোমোৱাই দিব লাগে। তোমাৰ, তোমাৰ যথেষ্ট এটা যায়গে মানে।
উম। আৰু এতিয়া আমাক ইমান নিদিয়ে নহয় হাত খৰচ আৰু নিজৰ হাত খৰচ কেইটাহে আনিব লাগে
সেইটোয়ে তুমি যি পোৱা আৰু কিবা এটা সেইটোয়ে
তাকে এইটো এইটো এই মাটি নিচিনা সেইখিনি কিনিব পাৰি নি
এইটো তোমাৰ কিনিবলৈ পাও। তোমাৰ পেকেটত থাকে যেনিবা
অ‌, এইটো কিমান মানকে ল‌ই এটা পেকেটত?
সেইটো তোমাৰ এটা পেকেটত তোমাৰ ডাঙৰটো যদি লোৱা হয় আশী নব্বৈ টকা মান কে লয় আৰু যদি এক্সট্ৰা সৰু পকেট, দোকানৰ পৰাই দোকানৰ পৰাই, দোকানৰ পৰাই কিনা হয়। কিন্তু যদি তোমাৰ সৰুকে হয় আৰু সৰু পেকেটটোত বাৰু
ডাঙৰ পেকেটটোৱে কেইখনমান হয় মানে এনেই?
ডাঙৰ পেকেটটোৱে তোমাৰ কেইখনমান মানে তোমাৰ এখনতে ভালেমানকিটা পেকেটে দৰকাৰ মানে এটা বক্সত তোমাৰ চাৰিটা নে পাঁচটাহে থাকে। আৰু সেইকেইটাই তোমাৰ এখন ব লাগে
অ
তোমাৰ সেইখিনি মানে মিলাওতে মিলাওতে বস্তুবোৰ তোমাৰ মিলাই পেলাই যদি তুমি থৈ দিয়া, মানে ড্ৰাই হৈ যায়টো সোনকালে সোনকালে। পতককে তোমাৰ বিশেষ ফেন চলি থাকিলে মানে কি হয় বা তুমি, ৰ'দত যদি থকা হয় তেতিয়া বস্তু পটকে খ
সকাম সকাম দি দিগদাৰ হয়, কিন্ত অ ৰং উৰিলৈ হ'লেতো শুকান হোৱাৰ পিছতে কৰিব লাগিব ৰংটো এইটো ফেব্ৰিক কৰা নে নে বেলেগ কিবা? অ
তোমাৰ সেই সেইটো কাৰণে এখন মানে ৰেডি কৰোতে ধৰিলে তিনি, চাৰি
অ', লাগিব, লাগিব। এনেই ৰ'দত দিব পৰা নাযায় নি ৰ'দত শুকুৱাবলে।
ৰ'দতো দিব পাৰা খালি ৰ'দত মানে বেছিকে তুমি অত্যাধিক ৰ'দটোতো দিব নালাগে মানে কি হয়, বেছি কৰ কৰিয়া মাৰি ফাটি যায় মানে তোমাৰ বস্তুতটো পিছত মানে খুৰ খুুৰীয়া হৈ ফাটি যোৱাৰ চান্স থাকে।
বা এৰাই যাবলৈও পাৰে
সেইটোয়ে, সেইটো কাৰণে মানে তোমাৰ এনে এনেই পাতলাকে তুমি ধৰিলোৱা তোমাৰ খিৰিকিয়েদি যদি ৰুমত ৰ'দ পৰি থাকে এনেই তুমি মাটিটে থৈ দিলা ৰ'দ পৰা জেগা অকনত। বা তুমি ফেনৰ তলত থলে তেনেকে থ'ব পাৰি আৰু,
উম! মই কৰিব লাগিব যানা মোৰো মন গৈ থাকে মই বেলেগে কৰাও দেখো নহয়। পাৰোঁ তেনেকে ৰুবাচোন তেনেকে ফুলিও বনাই ন, ফুলি চেইন
অ পাই, অ ফুলিও পাৰি- ফুলিচ
এ সেইটো আকৌ মানুহে বহুত কিনে আকৌ, তুমি দেখিছা নাই?
অ', তো, মানুহে আজিকালি তোমাৰ এনেও চাবাচোন, তুমি কিনা বস্তুটোতকে আজিকালি এই বস্তুটো বহুত বেছিয়ে মানে চেল হয়। আৰু তোমাৰ আৰু তোমাৰ পিন্ধে মানুহে মেইন পিন্ধি ভাল পায় আৰু তুমি বস্ তুমি চাবাচোন মেলা চেলাত গ'লেও বহুত বেছিকে মানে বিক্ৰী হয়।
উম মই মানে এবাৰ দেখিছিলো জানা উম। আমাৰ ইয়াত মেলা কৰোঁতে। তেতিয়া এই হাতে দি বনোৱা বস্তু খিনিৰ দোকান এখন তেনেকে দি লৈছে ধৰা এই উ, উ। বাইকৰ চাবি চাই চা চাইকেলৰ চাবি য'ত লগাই ধৰা ঘৰৰ লকেটৰ নিচিনাকে যে তেনেকেই গামোচাত বনাইছে তেনেকে তুমি কোৱা নাই এনেকে সেই বস্তু যদি বনাইছে। বহুত ধুনীয়া লাগিছিলে আক কিন্তু দামটো বহুত বেছি কয়। আৰু গামোচা দি বনোৱা ফুলি ৰো মই এবাৰ সুধিছিলো চাৰে তিনিখনে কিমান কৈছিলে জানা।
লয় লয় তোমাৰ বহুত লয় আৰু তোমাৰ মই ৰেয়িনৰো কৰোতো মাজে মাজে। তোমাৰ ৰেজিনতো যথেষ্টকেইটা যায় মানে ৰেজিমটোতো কিনোতে মানে থাউজেন তোমাৰ হাজাৰত যায়গে আৰু
অ', বহুত দিগ দাৰ হয়। পিছে এতিয়া ভাত পানী খালা নে নাই?
ভাত খালো খালো তুমি খালা নে কি?
খোৱা জানা নে গৰমত একদম খাবলৈ মন যোৱা নাই নেমু চৰপত বনাই খাইহে আৰু তদ পাইছোঁ।
অ', আৰু ইমান ৰ'দ দিছে একেইদিন।
বহুত দিছে কালি অকনমান বৰষুণ দিছিলে।
অ
কালি কিন্তু ৰাতিপুৱা সময় দিলে এতিয়া আকৌ ৰ'দৰ কোবত প্ৰকোপত থাকিবই নোৱাৰা হৈ গৈছো।
তাকে আমাৰ ইয়াত যে ৰ'দ চব তোমাৰ তেনেকে নাই আৰু কি ৰ'দেই দিয়া আছে বৰষুণতো নায়েই
এই গুপ গুপিয় গৰম এটা মাৰি আছে বৰ অশান্তি লাগিছে যদি
অ', আৰু তোমাৰ গীতা যদি গৰম হয় তেতিয়াতো আৰু ক'বই নালাগে একদম বেলেগ অশান্তি দেই।
আৰু বৰ দিকদাৰো হৈ গৈছে কিনো কৰিবা জানো
তোমাৰ কলেজ বা স্কুল থাকিলে প্ৰব্লেম হৈ যায়
অ'। আৰু কলেজ যাবলৈও দিগদাৰ হয় ইমান গৰমত।
সেইটোয়ে, এতিয়া বন্ধ কাৰণে বাৰু দুদিন মান ৰেষ্ট ল'ব পাৰিছোঁ।
অ হলেও এতিয়া আৰম্ভ হবই ন এনেও বেছি দিন নাই নহয় বত দিকদাৰ হল।
তোমাৰ বহুত অশান্তি দেই আৰু বিশেষ
আৰু ইয়াতকে বেছি পৰিবলৈ আছ হে এইকেইটাটো কম বুলিয়ে ধৰা আৰু তুমি।
অ', আৰুনো কি আৰু তোমাৰ লাহেকে আমাৰ দেখোন তোমাৰ এডমিচন হোৱাৰ পাছত কলেজ যাওঁ যাওঁ কৰোতে তোমাৰ গৰমে সিজাই পেলাব।
সিজাই পেলাব, সিজাই পেলাব বাৰু আৰু আহোঁতে যে বাপ্পা বহুত অশান্তি হৈ যায়, কিন্তু পিছে এইকেইদিন যদি বন্ধ হৈ আছে মই তোমাৰ ওচৰত শিকিব যাব পাৰিম ন?
উম পাৰিবা -পাৰিবা।
উম তুমি তেতিয়া আজৰি হৈ থাকা মোক কবা আৰু মই তেতিয়া তোমাৰ লগত ফোন কৰি পেলাই যাম।
উম, ঠিক আছে, ঠিক আছে, পাৰিবা আহিবা আকৌ শিকিব। কিনো আৰু এনে থকা সময়খিনিত কিবা এটা ব্যস্ত হৈ থাকিব
অ ' মোৰো কেতিয়াবা এটা বেলেগলৈ নহলেও চলকে দিয়াচোন।
সেইটোয়েই আৰু তোমাৰ বনাই মেলি ধৰিলোৱা মানুহক গিফ্ট এটা দিওঁ ভাল লাগ গে ন? কাৰোবাৰ বাৰ্থডে, বাৰ্থডে বিয়া-চিয়া বিশেষ কিবা তুমি বিহুত হ'লেও, তেনেকে মই এইবাৰ বিহুতে মই ভালে মান কেইটা মই জ, মই তেনেকে গহনা তোমাৰ বিহুত যে আহে মানুহ বিলাক, ফুৰিবলে বা কিবা এটাতো চবেই দিয়ে তেনেকুৱা তুমি নিদিলেও বেয়া লাগে। গে, মই বনাই উঠোৱা আছিলে মই তেনেকে যিমান খিনি বনাই থৈছিলো মানে অলপমান তোমাৰ নিয়া মানুহে নিলে। আৰু অলপমান তেনেকে গিফ্ট হিচাপে দি পেলাই তোমাৰ আজৰি কৰিছো মানে এতিয়া মোৰ নিজলে বনাই থৈছিলো এটা অসমীয়া গহনাৰ চেট সেইটো মানে লাষ্টত তোমাৰ আলহী আহিছিলে এজনীক ফুলিযোৰ দিছো এজনীক চেইনডাল দিছো মানে তেনেকে গুচি গ'ল আৰু।
অ, দে ঠিকে আছে।
তাৰ পৰা বাকী বাৰু দিয়া মোক মায়ে মাতি আছে মই তোমাৰ লগত পাতিম বাৰু।
হ'ব দিয়া, হ'ব দিয়া, তুমি খালি কবা দেই অহ অহ।